হষ্ট পত লৈছো কি কৰি আছ?
এ এনেইছো পাইছন নাই।
অ ইমান গৰম উঠিছে নহয় যাহ দিম ফোন কটাৰ পাছত মই শুলো শুই দুঘন্ট মান শুলো গৰম টোনি টোপনিও ধৰিছেফালে গৰম উঠিছে একদম ঘামি জুমি একদম আজৰি নাই নহয়। ঘামি জামি আজৰি? অ' উঠিলো চাহ খালো তাৰপা এতিয়া ডিম আছিলে দুটা দিম দুটা হতি এতিয়া ফ্ৰাইড ৰাইচ বনাই খালো।
মই' মেগী খালোঁ
অ' মই দিম মানিছিলে নহয় এক প্লেট আধাখিনি খটমেই।
আমাৰ সিনা বাৰ পৰা খুলিছিলে। ঐ পৰিবা
অহ'
ভাত
কোনোবা আহিছে নেকি?
এ ধ্যান থিহঁ হত আহিছে। বহক পাৰো দিনটো কি কৰিম আৰু এনেই আছো। ভাত খালো ৰাতিপুৱা আত তছাতে দাকঘলে গলো।
কাম হ'ল নাই অ' মা খাই আ ঠাণ্ডা বেয়া লাগিব খাবলৈ। কি কছ?
টা আকৌ ৰিজেক্ট হ'ল নহয়।
মনে মনে থাক দে বহত ধন্যবাদ তুমি।
অ তাৰপিছত ওলাই আহিবি
ওলাই জানো ইমান গৰম উঠিছে কাৰেন চাইন নাই মোবাইলৰ চাৰ্জ আছিলে ইনভাৰ্টাৰ এতিয়া অকণমান চাৰ্জ দিলো
উ মোৰ ফোনত চাৰ্জ নাই ন নাই মই ৰাতিপুৱাই চাৰ্জত দিয়া ফোন আজিছ কাইণ্টে নাই
নাই অ গম দিন নাহিল বোলে কাইনটোৰ পৰা কাটি দিব লাগে নে বাৰু বেলেক গম উঠছে ও তামলখনকে খাই লওঁ এই গম দিনৰ সমস্যাই সমস্যা সেই কাৰণে মই গম দিনতটো বেয়া পাওঁ
এনেই ভালড দ ন কাৰেণ্টটো থাকিব এতিয়া গম দিন সি ইত
উম উ হিচাপে হ চা সেই মোবাইল টোথনেটো কাটি থৈ দিলা মানে ফাইভ জি নচললে যে
অহ
পাপা বুলি কয় মা পাই হস্পট লৈ পনে দিয়য়া নেটবেক এটা ভাব লাগিব আকৌ মতিটোো লাগিব নহয় উ নোধোৱা আছিলে এনেকে ইয়াাত লৈও ল ল'ব পাৰি নহয়
অ এই মোৰ ভাগৰ দুটা মনে হেৰি হৈ আছে
উ ৰবেহি নহয় ভৰালো বাইশ টকা লগে লগে কাটি দিলে তাৰপিছত হ'লেও ল'ব পৰা নাই এতিয়া আকৌ যদি লৰা আজি আকৌ কাটি দিব চাগে তাকেটো লোন বহুদিন হল' নহয় লোৱা কিমান কাটে ঠিক নে
নহয় মোৰো কেতিয়াবা হ'ল মই যদি পাইছো ল লোনত কাটি দিয়া নাই তকৌ যোন ন্ব থ
নি দিলে মোৰখিদিনাখন নুন বেছি হৈ গ'ল ন নাই
মোৰ ভাগৰ দুটা আছে নেকি সেইটো মোৰ নুবোৱাই হলো বাইশ টকা মই
মোৰ হেৰি কিণবুলি বুলি কয় হেৰিয়ে কৰাোৱা ন সেয়ে হোৱা নাই নিদিলে স আৰম্ভ আছিলো লগ লগ নাই ফোন কৰিলো আকৌ ওৱান ৰিপ্লাই দ সেইটো ৰিপ্লাই দি
তেনেক নাই দিয়ে নো দিব লাগে নহয় সেইটো
জানো কেইলেই নিদিলে
অ
আজি বহুত গম আকৌ মিমি মানে ঠাণ্দা বতৰ বুলি অলপ গৰম টো আজি বহুত বেছি উম আজি এনেকুৱা গম পাচো নহয়
কাৰেনটো নাই মাথাটো বেয়া হৈ গৈছো মোৰ
ফেনতনচলা লৈনে মই বিচনা ধুলো একদম মানে গৰমত মই সাপ পাই পেনে কিবা হৈ গৈছো
ৰাতিও কাই নাথাকে নকহয় মোৰ যে ৰাতি শুৱালে শুৱালোই নথকা দেৰি হৈ যাবগে তাৰপা ৰাতিপুৱা উঠে উঠালে দেৰি হৈ যাবগৈ
মই ৰাতিতটো গম নাপাও বাৰু কাইন গ'লেগ টোপনি যোৱাৰ পাছত
অ ময়ো সেলি যোৱ লকেই হে টোপনি যোৱাৰ পিছত ময়ও গম নাপাওঁ কাইৰেণ্ট থাকক নাথাকক গৰম হওক ঠাণ্ডা হওক
উম উ ঘৰ আকৌ বিছনাখনত ফেনখন নপৰে হাৱাটো
মোৰ শাকু খো তেনে ভালকে নপৰে মই আকৌ ইফালেখনো
আমাৰ মায়ে কি কয় বিচনাখন একবাৰ ফেনৰ পোনে পোনে আনি লয় ৰাতিশুতে আৰু মায়ে পনে কি পোনে পোনে আনিও লয় আক টেবুল ফেন এখনো নিজলৈ চলাই লয় মোলৈ নাই
মোৰ এইফালৰ এদিন নে এইদিন শুই থাকোঁতে ন তাত খাহ ভডাল লুকি আছিলে
উম
হ'ব ল'ব লাগে মই যোনখন আগতে ধুণোহোৱা বিচনাখনত
উম
এইফে ফেনৰ হ ধুনাক কে পৰে মই েবুল ফেন লগ লো সদিনা েবুল ফেনখন লগ কালো ৰাতি জ্বল ন নাপা কাপোৰ কাৰণে জুলিব অকমানহে বাকী তেতিয়া খা পাই গোন্ধ পাই দৌ দৌ গৈও শেৰি কৰিছেগে
উম। হেৰি এটা মোৰ ম ৰুমটো চেঞ্জ কৰিব লাগিব মানে এজনী কমি গ'ল যে এতিয়া তিনি চাৰিজনী মিলিহে ভাড়াটো দিব লাগে। এটা হেৰি এতিয়া এজনী কমি গল একৈশশ মানকে পৰিব এতিয়া একৈশৰ পৰা ক পৰিব আকৌ কলেজৰ লৈকে দম দম নত বিশ টকা বিশ টকা দেইলি ধেৰ পৰিবগৈ নহয় সেইকাৰণে ওচৰৰে দুটা চাব লাগিব, আৰু ৰমীয়ান কেইজনী সেইজনী পাগল
তৰা কলেজ হোষ্টেল নাই নেকি
আছে থাকিলেও সেই ওচৰবলাকক নিদিয়েছিলিত
অ
আৰু এই হোষ্টেলত থকাতকে মই ঘৰ পা
আমাৰ গাৰ্ল হোষ্টেলটো সেই বৰবালিৰ ফালে সোমাই যোৱা সেইকনতহে
ব বুলি অ সেইফালে নেকি এ হেফালে নে হি মাচিয়ঁতক
অ সেইফালে শে ক
অ সেইকাৰণে সেইকাৰণে হিমাচিৰ লগত হেৰি হ বহিব কুইন পিয়াহত তেইনৰ আলীত খোজ কাঢ়ি থাকে। কুইন পিয়া নে কি?
অ সেহট তাত থাকে এ হিমাশ্বীহতৰ ঘৰতো ভাড়া ৰুম আছে নহয়
আহ গম পাও ভাৰাবোৰ বুলি আমাৰ নিদিয়ে আমাৰতো লখিমপুৰলৈকে নিদিয়ে চিট বহুত দূৰ দূৰ ল'ৰা ছোৱালী আছে যে লখিমপুৰতো মানে নিদিয়ে, লখিমপুৰলৈ মানে ৰিকুৱেষ্ট কৰিহে কিছুমানে লৈছে।
তাৰ পিছত আকৌ এতিয়া বইজ হোষ্টেল এটা বনাই আছে কলেজৰ পিছফালে
অ। আমাৰ এটা বনাব হবলা, হেৰি কৰি আছে। নতুন বিল্ডিঙত, অ' আমাৰ ওচৰ। আমি লখিমপুৰলৈকে নিদিয়ে ছিট, আউ হোষ্টেলত থকাতকে নথকা ভাল এখন ৰুলে গৈ আছে মই থাকিব নোৱাৰো দৈই, ফোন চোন চাবলৈ নিদিয়ে, সাতটা বজতে জমা দিব লাগিব, ৰাতিপা আকৌ সাতাটাতে ল'ব লাগিব।
কি বাকলি, আমাৰ সেনেকুৱা নহয় হ‌ পায়।
বহুত দূৰলৈ গৈ আচোন তোৰ ছয়টা বজাৰ আগত ৰত সোমাব লাগিব ঘৰলৈ উম ঘৰলৈ আহিবলৈ নিদিয়ে বছৰেকত হেৰি বছৰেকত বিশ দিন‌নে‌ অ বছ বছেৰেকত বিশ দিন, এমাহত এমাহতো ছুটিয়ে নিদিয়ে, কতিয়া বহুত বেছি প্ৰব্লেম হলে এদিন বা দুদিন দিয়ে। ক
ক মই।
বহুত ৰিলেচোন অ কলেজৰ পৰা কতো যাবলৈ নিদিয়ে কলেজ আৰু হোষ্টেল ওলাই গ'লো ছটা বজাৰ ভিতৰত এই সোমাব লাগিব। ফোন চাবলৈ নিদিয়ে এদিনা পঢ়ি থাকিব লাগিব।
এই, এইখন মাজতে হিমাচি আৰু হিমাচী ভৈনকে বৰষুণ আহিছে। মানে পুৰা দবা‌ শুনানিচিনাকে বতৰতো পুৰা কোলা কৰি আহছে, মোক ফোন কৰিছে কত আছ, মই বোলো তহতৰ ঘৰলৈ গছতো পৰা দুইজনী আহি ওলাইছেহি নহয়।
কেতিয়া, অ হ'ল মাজতে মই দেখিছিলো তাপা মোক কৈছিলে, তহঁতৰ ঘৰত এক ছেকেণ্ডৰি ঘৰলৈ গৈছিলো তেতিয়া‌ তহঁতৰ ফালে গৈছিলো তেনেকে কৈছে। ত মলো। অ হয, তহতঁৰ ঘৰত মই বোলো তই সোমাই আহিছে। উম' অ ঠাণ্ডা হল খাবলৈ ভাল লাগিব সেয়া সেইকাৰণে মোৰ হোষ্টেলত নাথাকো দিলেও মই চিট পালেও নাথাকো ইমান একেবাৰে সাতটা বজতে ফোন জমা দিব লাগিব যিটো হয় না বা
ৰাতিটো কি কৰিব পঢ়ি থাকিব লাগিব মানে অকল
তাত থাকিলে মানে এ হো ঠিক মানে ল'ৰাালবোৰ বহুত চোকা চ হোতত হত বহুত চোকা ছোৱালী কিন্তু হ'লেও এনেকে থাকিব নোৱাৰি নহয়। বোলো আগতে ফোন চোন নাছিলে তেতিয়া থাকিব পাৰি দে, ফোন লোৱাৰ পিছত আকৌ হেৰিদে থাকিব নোৱাৰ দেই মই। মই ৰিচাৰ্ছ নাথাকিলে মই কিবা বগলা বগলা লাগে নিজক। অ'। ইমান ৰুল ৰেগেশ্যনত থাকিব নোৱাৰু মানে, বেলেগে পাৰিলেও মই নোৱাৰো মানে
যোনখিনি একদম পঢ়া শুনাত চোকা মোবাইলৰ ধান্দা নাই সিহঁতি খিনিয়ে
পাইব আমি নোৱাও। অ মই বিশেষকৈ নোৱাৰু দেই, দিনত নহ'লেও মোক ৰাতি মোবাইলটো লাগিব, মোবাইলটো চাইহে মই টোপনি যাব পাৰো। মোৰ ভিডিঅ' চাই মোৰ মত দুটা দিননাৈে নুোৱে ভিঅ' চ গটেই নহয় মোবাইল আৌ ৰিল ৰিল মানে ভিডিঅ' চাই চ ভিডিঅ টোপনি যা য যেতিয়ালৈকে নাহে তেতিয়ালকেই ভিডিঅ চাই থাকো ৰাতিটো এদিন চাৰটা বাজিছে পোহৰ পোহৰ হৈছে উঠিছোঁ মোক ধুইছোঁ আকৌ শুইছোঁ আকৌ উঠিছোঁ মানে তেনেকুৱা
ত মঠাৰি কত
চাৰিটা পাঁচটালৈকে ৰিলচ চাই থাকো ভিডিঅ' চাই থাকো
মোৰ সেই ৰিলচাই থাকোতে থাকোতে নেট কৰি খতম হৈ যায় তাৰপৰা দিনটো অশান্তি লাগে কেতিয়াবা সেইটো কাৰণে ময় হেৰি কৰো কেতিয়াবা উম আমাও একে আৰু দহ হাজাৰ পি যদি অকণ জোকে মোবাইলৰ চাউণ্ডও যদি বাজিলেহে মোবাইলটো ইমান দেৰিকে চাই থাকিব
অ তলত বহুত সেই ক'ত মন্দ চলাম কাৰেণ্টে নাই উম ঠাণ্ডা হলে এতিয়া খাবলৈ পাই অ অ মই ই থিব ন বিয়া মল আছে আমাৰ ঘৰত ধেই ম'হ বাহিৰত কালি নে কালি হেৰি আকৌ এ এইফালে জালো গলো তাৰপিছত দেৰি হ'ল মায়ে অকলে সন্ধিয়া মানুহকলে গলেে মানুে বেয়া বাই ভাল হ আল ঠিকলে তাকিল কাৰাই
কালিহে আলহী আহিলে ৰাতি
উম সিহঁতক জাকো দি দিছা গোতেই মহগাল লে গুচি আহিছে এইহতত জাকটো দিছে বুলি আম আমাৰ ঘৰ মতো গুঠি আহাইছে বুলি ইমান ধুনীয়া ধুনীয়া ৰুমৰ পৰা ৰুমৰ পৰা ফুল লৈ আহিলো মানে ৰুমত অলপ পৰা ফুলবোৰ ওৰলৈ লৈ চু কৰি চোৈ মই ৰুলো ডাঙৰ হ ঘৰলে ৰৈ সেই ৰুলো গোটেই ছাগলী চাফা কৰিলে খাই এটা পুুলি কিন আনিছিলো ৰোষ্ট একদম ৰোষ্ট একদম ৰেড কালাৰ এশ এশ আশীৰ পৰা দি আনিছিলো এই একদম পূৰা হেৰিটো অৰিজিনেলটো নিদিয়ে আঢ়ৈশ টকা লাগে আঢৈশ আশী টকা দি পুলি আনিলো ফুল এপ পৰাও ফুলিলে তোৰ মই দিম ৰ তোক ফটো কিমান ধুনীয়া ছাগলীয়ে তটো ঠাই জানো খাই পেলাল
আমাৰ ৰঙাও বগা দুজোপা উঠিছে এইবাৰ
শিপায়ে নাইকিয়া হৈ গল, এই থোপাটো বেয়া মই মই সেইটো ঠাৰিটো যে দীঘল, সেনেকুৱাতো ভাল পাওঁ।
অ', সেনেকুৱা হলে ভাল লাগে দেখিবলে।
আছিলে, চকলেট কালাৰৰ টাইপ একদম, শিপাও খাই পেলালে ছাগলীয়ে। এই গুটি পাই নহয় অনলাইনত, গুটি আনি পচাবলৈ মন আছে মোৰ।
এ অনালোকৰ কিছুমান ভালেহে কিছুমান
এ আমাৰ ঘৰ ওৰ মানুহৰ ঘৰ হে এই বিষ্ণুদতৰ ঘৰ আনিছে
অ
গুট আানী পচাছেৰ ডাঙৰ ডাঙৰ হৈছে একদম আৰু ৰিভিউ চাই আনিব লাগে এশ টকাতে ধেৰ হে
এই ৰ পাই মিক্স কৰি আনিলে হ'ল
অ', এশ টকাতে পায়। উম, বস্তু ধেৰ আনিবলৈ আছে, এশ টকীয়া এশ টকীয়া বস্তু কাৰেন্তে নাই, কি চাৰ্জ দিবা।
তাকে।
অহ, পানী অকণ দিয়াচোন। এ আমাৰ পাচলি একোৱে নাই, হেৰি নহয়, বহা
এইটো কি বুলি কয়, বৰষুণ দিলে গোটেই যেতিয়া আৰু মানে চব পিনে আকৌ ঢাপৰ খাল বোৰ মাৰি দিলে যে গোটেই পানীসোপা পৰা আমাৰ আহি পেলাই আমাৰ বাৰীতে ৰইহি আৰু।
অ', এইবাৰ নাই আমাৰ গোমধান হৈছিলে, ছাগলীয়ে খাই খতম কৰি দিলে নহয়, দুটামান বইল কৰি পিনে খা খাবলে বৰ ভাল পাওঁ মই।
ক্লাছলৈ গল। এ, ধ্যানচি আহিছে, ধ্যানচিয়ে সুধিছে বা কলে গল সুধিছে।
অ'। এনেকুৱাই পুলি এটা মুলে থৈ দিবি দেই।
অহ, এনেকুৱা পুলি ধেৰ আছে অ', লৈ যাবি। যিমান মন যায় সিমান নিবি, এজোপা মাটিৰ সৈতে ৰুলো মানে, তিংটো ভাঙি থাকিলে